কোৱা, কোৱা, কি কৰি আছাঁ? মই এনেই ভাত খাবলৈ ওলাইছোঁ।
হয় নেকি।
হয়।
অ', ব্ৰেকফাষ্ট কি কৰিলা?
ব্ৰেকফাষ্টটো মই ব্ৰেড খালোঁ, আৰু এতিয়া অলপ মানে ভাত খাওঁ। তো ভাবি আছোঁ, এই ভাত খাই আছোঁ।
হয় নিকি। হয় নেকি? তাৰপিছে ব্ৰেকফাষ্টটো মানে আজি ভাতে খালা তুমি?
ভাত নাই খোৱা। এতিয়ে খামহে ভাত মই। ব্ৰেকফাষ্ট টো এই ব্ৰেড খালোঁ অকল। ব্ৰেড আৰু চাঁহ।
এ, কিহৰ লগত খাবা?
ভাতটো? আজি মই মানে হে বনাম, পাইতা ভাত।
অ', পাইতা ভাত, হয় নেকি? পাইতা ভাত ভাল লাগে নিকি তোমাক?
অ', ভাল লাগে। এনেই গৰমত পাইতা ভাত খোৱাটো ভালে হয়। সেইকাৰণে
অ', অ', সেইটোতো হয় বাৰু। পাইতা ভাত খোৱাটো ভালেই বাৰু। তাৰ পিছে, উম', পাইতা ভাত ডেইলি খোৱা নে কেতিয়াবা কেতিয়াবা খোৱা?
কেতিয়াবা খাওঁ আৰু! গৰম বেছি দিলে খাওঁ।
হয় নেকি?
হয়।
অ'।
আৰু কেতিয়াবা এনেই মানে, অলপ এলাহ লাগে ন কিবা কিবি চব্‌জি বনাবলৈ। সেইকাৰণে আৰু পাইতা ভাতে বনাই কিনে খাই লওঁ আৰু।
হয় নেকি! অ'। তাৰপিছে এনেই পাইতা ভাতটো খোৱাটো-ঘ-ঠা ভাল ন? শৰীৰৰ কাৰনে হয়, হয়। এনে ব্ৰেকফাষ্টটো কেতিয়াবা ফ্ৰুট চ্ৰুট খোৱানে?
কি ক'লা?
ফ্রুট চ্ৰুট খোৱানে কেতিয়াবা?
অ', অ', খাওঁ।
হয় নেকি? অ', ফ্ৰিটছ খাওঁ কেতিয়াবা খোৱা যায় তেনেকুৱা ফ্ৰুটছটো। এনে তোমাক কেনেকুৱা ধৰণৰ ফ্ৰুটছবোৰ ভাল লাগে?
ফ্ৰুটটো মোৰ সেই এপেলটো ভাল লাগে।
হয় নকি।
হে আৰু, আম।
আৰু?
আৰু কল ভাল লাগে।
এপেল আৰু কল, কলটো খোৱা যায় কেতিয়াবা মোৰো। কলটো মই বিৰাট ভাল পাওঁ আমাৰ ক এইটো ফ্ৰুটছত যে যেনেকুৱা ধৰা আহ অ' তুমি এপেল কলা আংগুৰ বোৰো ভাল লাগে আগুৰ আ তাৰপিছত এতি হ'ল তোমাৰ আ হেয়া ক ড্ৰেগন ফ্ৰুট খাইছে নে?
অ' খাইছো কিন্তু ইমান ভাল নালাগে মোক।
অ' হয় নেকি অ মই ড্ৰেগন ফ্ৰুটটো টেষ্টে কৰা নাই আজি লৈকে। মই মানে অ গ-গছটো লগাইছো বাৰু।
অ', অ', অ' গছ লগাইছা নেকি তুমি ঘৰতে?
অ' আনিছোঁ হয়, এই ড্ৰেগন ফ্ৰুটৰ তোমাৰ গছটো সেই কাটা কাটা থাকে।
ড্ৰেগন ফ্ৰুটৰ গছতো মই এতে দেখা পোৱা নাই মই মানে বাহিৰৰ জেগাতে দেখা পাইছোঁ। অসমত দেখা পোৱা নাই, হয় নেকি?
হয় ইয়াতে আমাৰ ইয়াতে কিমান মানুহে ফাৰ্মিঙে কৰে।
হয় নেকি অ'।
বহুত অলপ কটা কটা হয় ফুলচডটো। তোমাক এনে ল-লতা যেন থাকে নহয় লতা। হেনেকুৱা টাইপ। এনেকুৱা হয়।
সেনেকোৱা তাৰ পিছে তাতে মানে ল-ল-লাম্বাকে হৈ হৈ যায়। তাতে মানে শিপাৰ পৰাই লাগে আৰু ফ্ৰুটচটো।
অ'।
ভাল লাগে আৰু তোমাৰ আহ ঔষুধ বছৰত মানে প্ৰতি বছৰে লাগিয়ে থাকে এইটো।
অ', অ', আৰু ঘৰত কি কি লগাইছা?
সেইটো গছ আছে নাৰিকল গছ আছে তাৰ পিছে তোমাৰ এ মধুৰিআম গছতটো আছে।
উম।
আৰু মধুৰিআম গছটো আছে আৰু তামোল গছ আছে। আৰু এইখিনি আছে, তোমাৰ ঘৰত কি কি আছে এনে?
আমাৰ ঘৰতটো আমৰ গছ আছে আৰু লেচুৰ গছ আছে। আমৰ লেচুৰ আৰু জামৰ গছ আছে।
অ' লেচুৰ গছ আমাৰ ঘৰত আছে কিন্তু লেচুৰ গছটো সৰু মানে কেইদিন মান আগতে লগাইছো। মই নিজে আনি লগাইছিলো আগতেও লগাইছিলো মানে হোৱাই নাই আকৌ লগাইছো। সেইটো তোমাৰ নাৰ্চাৰীৰ পৰা কিনি আনি গে মানে তাৰ পৰা লগাইছো দুই তিনিবাৰ ডাঙৰে নহয় গছটো সৰুতে মৰি যায় এনেকুৱা হৈ আছে
ভালকে মানে ভালকে হে কৰিব লাগে পানী চানী দিব লাগে
অ দিও কিন্ত দিও সাৰ চাৰো দিছো গোবৰ চোবৰ আনিও দিছো সেইটো
এই তুমি মানে এ লেচুৰ গছটো অলপ ঠাণ্ডা জেগাত লগাবা তেতিয়াহে হ'ব
অ হয় নেকি?
অ ঘৰৰ পিছফালে যেন য'ত মানে ৰ'দ নপৰে ইমান
অ সেনেকুৱা সেনেকুৱা জাগাতে লগাইছো ঘৰৰ পিছফালে লগাইছো। কিন্তু তাতে ৰ'দ পৰে আৰু কিছুমান গছ থাকে নহয় ৰ'দ নাপালে শুকাই যায়। ৰ'দটো লাগে নহয়। মই সেইকাৰণে অলপ ৰদত লগাই দুখন গছ লৈ পুলি লৈ গৈছিলো তিনিশ টকা লৈ আছিলে এটা ডেৰশকে লৈছে।
হয় নেকি?
অ ভাল কে লগাইছিলোঁ।
ঘৰৰ সোৱাদ টো ভাল লাগে ফল মূলটো ঘৰতো খাব লাগে বহুত ভাল লাগে
ঘৰৰো অ ঘৰৰতো যিকোনো বস্তু ভালে লাগে তোমাৰ বাহিৰত যে বহুত মেডিচেন মেদিচেন দিয়া থাকে ন তোমাৰ ঘৰটো একদম বহুত ভাল হয়। খোৱাতো ভাল খোৱাতটো অ খোৱাতটো ভাল আৰু তাৰপিছত তোমাৰ অ ভিটামিনো থাকে বাহিৰৰ বস্তুবোৰত তোমাৰ বেছি মেডিচিন দিয়া থাকে নহয় তাৰ কাৰণে তোমাৰ শৰীৰ কাৰণে বেয়া আৰু সেইয়াই আৰু তুমি এনে ঘৰত কি কি লগাইছা?
মই সেইটোয়ে লেচু লগালো আৰু তোমাৰ সেই আম আৰু সেই উম আমাৰ এই কঠাল গছো আছে।
কঠাল গছ হয় আমাৰ আছে
কঠাল এই গৰমত কঠাল খালোঁ আৰু এই অনাৰস গছ আছে অনাৰসৰ
অ হহ কঠালতটো গৰমত খাব নাল লাগে বুলি কয় নহয়,
অ গৰমতে খাই ন সেইটো চিজনতে হয় ন গৰমতে হয় যে
সেইটো গৰমতে হয় আকৌ হয় তুমি ঠিকেই গল এই কথা
তাৰ মানে যেনেকুৱা তোমাৰ অ বছৰৰ ফল এবাৰ টো খাবই লাগে ন তোমাৰ যিটো চিজনৰ ফল হয় সেইটো খাব লাগে খোৱাতটো ভাল হয়
উম একেদিন যে তোমাৰ বৰষুণ দি আছিলে বতৰটো ঠাণ্ডা ঠাণ্ডা ন সেইদিনা ময়ো এটা আনি খাইছিলো একেবাৰে গৰমত খালে বোলে ঘামচি ওলায় তাৰপিছে কিবা কিবি মানে সেনেকুৱা হয় বোলে সেইকাৰণে নাখাও মই ভয় লাগে খোৱাতে ঘামুচি ওলাব বুলি অ
মই খাওঁ মোক মানে ভাল লাগে কঠাল খোৱাতটো আৰু কঠালৰ মানে কেতিয়াবা এই পোকৰীও বনাই লও
উম উম পকৰী কেনেকুৱা বনোৱা?
অ', পকৰী মানে তোমাৰ সেই মানে আটাত মিক্স কৰি কিনে সেনেকুৱা কৰি যে মালপোৱাৰ নিচিনা বনাওঁ। পকৰি নহয় মালপোৱা যে বনাই ন। সেনেকুৱা কঁঠলৰ বৰ ভাল লাগে সোৱাদাটো মানে কঁঠলটো গোন্ধটো বহুত ভাল যে।
উম, উম, বিৰাট ভাল লাগে আমাৰ সেইটো গোন্ধয়ে ভাল। সোৱাদ চিগে মানে তাৰ এ গোন্ধটো বহুত মিঠা।
খাবলৈ মন যায় আৰু সেনেকুৱা।
বহুত মিঠা মানে
সেই তোমাৰ কঁঠলৰ গোন্ধ আৰু সেই অনাৰসৰ গোন্ধ বহুত ভাল থাকে।
একেবাৰে দূৰৰ লৈয়ে মানে স্মেলটো পোৱা যায় গোন্ধটো ইমান ভাল লাগে। এয়া তোমাৰ আমৰ আমৰো থাকে।
আমৰ থাকে কিন্তু ইমান নাথাকে যিমান তোমাৰ কঁঠল আৰু সে।
কঁঠলৰ সেইবোৰৰ দূৰৰ পৰা দূৰৰ পৰা গম পায় কিন্তু আমৰ ইমান গম নাপায়। কিন্তু ক কঁঠল আহ এইটো তোমাৰ অনৰসটোৰ পৰা গম পাই। আকৌ বেলেগ যেনেকুৱা মধুৰি আম চধুৰি আমৰ গোন্ধ ইমান নাই ন?
উম, উম, আছে তাৰ মানে তুমি সুহি দিলে গম পাবা আৰু সেনেকুৱা।
অ', সেইটোয়ে সুঙিলে গম পোৱা যায় মানে দূৰৰ পৰা গম নাপায়।
পকা পকা এইটো তোমাৰ মধুৰি আমটো পকা মধুৰি আমটো বেছিকে গোন্ধ দিয়ে কিন্তু।
স্মেল আহে অ' তোমাৰ আমৰটো পকা আমৰ অলপ স্মেলটো বেছি আহে। যি পক কি কে পৰি যায় তাৰপিছত লাহে লাহে পচি যায় ন' সেনেকুৱা সময়ত স্মেলটো বেছি ওলাই জানানে।
হয়, হয় অ' সেনেকুৱা সময়ত বেছি হয়।
অনৰস আৰু এইটো তোমাৰ কি বোলে কঁঠালৰ এনেইও স্মেলটো বহুত ওলাই। তাকে ভাল লাগে। উম, তাৰ পিছত তুমি অ', উম সেইটোতো হয় পকিলে আৰু গোন্ধ ওলাই আৰু ভাল লাগে ন তোমাৰ।
অ', আৰু তোমাৰ হাতটো তুমি লাৰিবা ন ত' হাতেদি খাবা ন' তোমাৰ হাততে বোলে লাগি যায় ন' সেইটো মানে গোন্ধাই থাকে যিমান ধুলেও তুমি চাবোনেদি ধোৱা চাৰ্ফেদি ধোৱা হাতটো গোন্ধাই থাকে মানে।
স্মেলটো নাযায় গোন্ধটো নাযায়। তোমাৰ কঁঠাল কাটোতে মানে হাতত তেল লগাই কাটিব লাগে জানানে নহ'লে তাৰ কি বোলে টো পুৰা হাতত লাগি ধৰি আহে।
হয়, সেইটো মিঠা তেলটো লগাব লগে লাগে।
অ', আকৌ পানী দি ধুলেও গুচি নাযায় মুচিব লাগে। কাপোৰত যিমান পানী দিলে ধুলেও নাযায়ে।
উম, নাযায় উম সেইকাৰণে এইটো বেয়া পাওঁ। মই মানে কঁঠল খাই ভাল পাওঁ এই ওলোৱাটো মানে মই নোৱাৰো আৰু।
কঠালৰ গুটিটো আৰু বিৰাট ভাল লাগে। খোৱানে তুমি কঁঠালৰ উম, উম, বিৰাট ভাল লাগে তোমাৰ দালিৰ লগতো।
উম, উম। দালিৰ লগত মইতো কেতিয়াবা এনেই বইল কৰি এ আমাৰ থা আমি কি কৰো জানানে এই গৰম দিনতো কঁঠলৰ গুটিটো শুকাই থৈ দিও ঠাণ্ডা দিনত খাওঁ। ঠাণ্ডা দিনত যেতিয়া ঠাণ্ডা হয় যে কিবা কিবি গৰম খাব লাগে ন' গৰম বস্তু তে আমি কঁঠাল গুটিটো বইল কৰি অলপ জলকীয়া আৰু এ নিমখ দি কিনে খাওঁ এনেই খাওঁ আৰু ভাল লাগে এনেকুৱা আৰু চব্জি বনাইও খাওঁ।
হয় নেকি। বিৰাট ভাল লাগে মোকতো এনেই চব্জি বনাই খোৱাতো বে ছি ভাল লাগে আৰু তোমাৰ এইটো লাপু এইটো এ ৰঙালাওৰ আকত দিকে বনাই যে। ৰঙালাও আগৰ লগত খাইছা নে কঁঠালৰ গুটি বিৰাট ধুনীয়া লাগে।
হয়।
সেইটো মোৰ মানে টেষ্টে বেলেগ হৈ যায় মানে ৰঙালাও আগ ৰ লগত দিয়াৰ লগে লগে। মানে তেষ্টটো ভাল লাগে হয় তাৰে লগতো বিৰাট উম, উম।
হয়, এই কঁঠালৰ এ তুমি এনেও কঁঠালৰ চব্জি খোৱা নে?
খাওঁ খাওঁ, ভালেই লাগে। দিয়া ঠিক আছে দে ইয়াৰ বিষয়ত ভাৰ পিছত কথা পাতিম দিয়া ভালকে।
ঠিক আছে দিয়া থেংক ইউ।